হেল্ল'
কি কৰিছা
আছোঁ এনেই তুমি কি কৰিছা
ময়ো আছো এনেই
আহ খবৰ খাতি ভালেই নহয় ভাত পানী নাই খোৱা নাই বনাইহে আছে তুমি খালা
অ নাই খোৱা নাই
খবৰ খাতি ভালেই না
ভালেই তোমাৰ
উম মোৰ ভালে ভালে
অহ
তাৰপাছত পঢ়া শুনা কেনেকুৱা চলি আছে হেল্ল'
অহ ঠিকেই চলি আছে
অ ঠিকে চলি আছে ন
অঁ তোমাৰ
মোৰো ঠিকে চলি আছে বাৰু।
অঁ।
উম গৰম বতৰ এতিয়া ক'ত ফুৰা হ'ব?
গৰম বন্ধত। উম তাকেই ভাবিছো ক'ত বা যাওঁ।
আহ ব'লাহ'লে একেলগে ক'বালৈকে যাওঁ ফুৰি আহোঁগৈ এপাক।
আহ।
পাৰি ন?
কত যাবা?
একে দূৰলৈকে যাম শ্বিলং মেঘালয় বিলাকলৈকে যাম গলে দূৰলে। তো কি জুলাইত গৈ ভাল লাগে জিঅ' উম জিঅ' গৈও ভাল লাগিব তোমাৰ।
আহ
এতিয়া তুমি বা কি কোৱা?
তেখে পাৰি যাবলে।
উ তোমাৰ যদি ঘৰত একো প্ৰব্লেম চব্লেম নহয় তেতিয়াহ'লে ওলাবা।
অঁ।
চাৰিদিন মানৰ কাৰণে।
তাকেই।
উম। চাৰিদিন মানৰ কাৰণে ওলাব পাৰিবা তুমি।
অ পাৰি বাৰু।
উম উম তাৰপিছত হেৰি কি বুলি কয়।
তাৰ পিছত এই কি বুলি কয় মাহঁতৰ খবৰ খাতি ভালেই নহয়নে।
অ ভালেই। তোমালোকৰ?
অ আমাৰ ভালেই বাৰু এই ভাত বনাই আছে মায়ে।
অঁ।
অঁ।
পিছে তুমি কিহত পঢ়ি আছা?
মই তোমাৰ হায়াৰ ছেকেণ্ডাৰী দিম এবাৰ।
অ অ
তুমি?
মই দিগ্ৰী।
অ'। হম্। তাৰপাছত হেৰি। গম বন্ধ আমাৰ দিবই তোমালোকৰতো চাগে এমাহে পোৰা।
হা
তোমাৰ বাৰুটো গোটেই জুলাই মাহটোৱে বন্ধ।
অ বন্ধ দিব জুলাইতো।
আমাৰ জুলাই গোটেই মাহটো নহয় পোন্ধৰ দিন হেৰি মাত্র পোন্ধৰ তাৰিখৰ পৰাহে বন্ধ পাম।
আহ।
বেয়া অ কলেজত পঢ়িলে।
তাকে।
সেইটোৱে।
সেইকেইদতে ঘুৰিব পাৰি আৰু।
অঁ, তাৰ পিছত প তমি নোৱাৰিবা আৰু।
উম।
উম, তাতে আকৌ হাইাৰ ছেকেণ্ডৰী নহয় জানো।
ফাইনেলো আহি আছে নহয়।
হেতু'এ পে বৰ্ডছ পেব'ৰ্ডছ। সেইটোৱে বহুত দিগদাৰ। পঢ়িবলৈকে মন নাযায়। উম। তাৰপিছত এনেই তাৰপিছত হেৰি কি বুলি কয়, মামাহঁতৰ ঘৰ
উম নাই। যোৱা নাই, গৰম বন্ধ যাম চাগে।
অঁ।
ভাবিছো।
ওম, ওম। একোমান তাকেহে মই আছোৱে, মই মামাহঁতৰ ঘৰত। কেতিয়াবা অঁ এই আমাৰ মানে অকণমান গাটো ভাল নহয় জেঠুৰ
অঁ।
অঁ, মই ইয়াতে আছোঁ মামাহঁতৰ ঘৰতে আছোঁ, মামা নহয়, মই আচলতে মামা নাই। চব জেঠাই আছে, মাহ কৰো।
অ'।
আৰু চব জেঠাই। নাই আইতাহঁতৰ ঘৰলৈ আহিছোঁ আৰু থকাকে।
পিছে ফুৰিব যোৱাটো হ'ব হব আৰু ন
উম। যাম আৰু ফুৰিবলৈ, এক্সাইটেড হৈ আছোঁ। খোৰা
হম।
তহঁতৰ লগত যাম অকলে ফুৰিম, লগৰখিনিৰ লগত যাম।
অঁ তোমাৰো লগৰ কেইজনীমান ল'বা।
ল'ম ল'ম লগৰ কেইজনী কেইটা, যি লোৱা আৰু, তোমালোকৰ কথা। উম, মানে ল'ৰা গ'লেতো এনেও এক্সট্ৰাকৈেই হ'ব, ছোৱালী গ'লেও এক্সট্ৰাকৈেই হ'ব।
আহ
আৰু মানে ল'ৰা গ'লে কাৰণে এটা কথা এটা কাৰণে যদি আমি কম কেইজনীমান যাও ন ল'ৰাক সেইকেইটা উলিয়াই পেলাই তোমাৰ মানে বাইকত যোৱাটো বেছি ভাল লাগে। দূৰলে সেইকাৰণে চোৱা এতিয়া কি হয়
কিহত যাবা পিছে?
হয় যে আমি যদি ছোৱালীজনী মানে এনে কৈছো যেনিবা তুমি আঠটা মানে ধৰা তেনেকে ওলালো আঠজনী মানে ওলালো তেতিয়াহ'লে ল'ৰা সাতটালৈ যদি হয় যদি মিলাব পাৰি। মানে বাইকত থাকিলে ভাল লাগে ন?
অ লাগে বাৰু
যদি নিমিলা আৰু নালাগে আৰু হেৰি কৰি দিলে হ'ল তুমি আৰু কি বুলি কয় গাড়ীত গুচি গ'লও হ'ব
বাছতো পাৰি যাবলৈ তাতে যাম নহলে।
বাছত তোমাৰ ইমান দূৰ নোৱাৰি অ
অঁ
স বাছত গৈ য যেতিয়া বাছখনে ৰখাব তেতিয়াহে সিহঁতৰ মৰজিদ সিহঁত কৰি থাকিব লাগিব আমাৰ যদি বাথৰুমে লাগে বা কিবা খাব লাগিব তেতিয়া যদি মন যায় তেতিয়া নোৱাৰি আক।
অ সেইটোও হয়।
লৈ গাড়ীখন লৈ গ'লে ভাড়া কৰি গ'লে ভাল। সেইটোৱেই তো কি বা কৰো
তাকেই আহিবা নহলে আমাৰ ঘৰত। ডিচকাচ কৰি লওঁ
উম উম তোমাৰো লগৰ কেইজনীক মাতিবা, মোৰ কেইজনীকো মই লৈ যাম।
অঁ
আৰু ত ছোৱালী চাই ন যদি ছোৱালীয়ে যদি বহুত ওলাই যায় তেতিয়াহলে লৰাক নকওঁ।
অঁ
উম উম উম
তেনেকেই কৰিব লাগিব।
কৰিব লাগিব
পিছে ভাত পানী কেতিয়া খাবা?
ভাত পানী তোমাৰ বনাই আছে হে
অ দেৰি আছে তেনে
উম দেৰি আছে একেবাৰে দেৰি আছে।
অঁ
তাতে আজি শনিবাৰ ন মই আজি ভাত নাখাওঁ বাৰু মই নাখাওঁৱেই। মাহঁতে খাব। মই আজি শনিবাৰে নাখাও যে
অহ অহ
উম ত তোমাকৰ ভাত বনাই আছেই
অ আমাৰ হ'ল বনোৱা।
খালা নেকি?
নাই খোৱা নাই খাম পিছত দেৰি,
অঁ অঁ তাৰপিছত কোৱা আৰু এনেই তোমাৰ হবি ছবি কি? হবি হবি?
হবি ভোবাইল
হুম
পাহৰি পালো কি আছিল।
তুমি তোমাৰ মানে তুমি কি কৰি ভাল পোৱা বেছি?
মই এই চব কেইটাই ভাল লাগে ধৰা।
উম
তুমি কোনটো খেল খেলি ভাল- পোৱা?
মই তোমাৰ খেল খেলোঁ কাবাডী খ খ' সেইবিলাক খেলোঁ বাৰু।
অহ
টাই ভাল লাগে খালি। কাবাডীটো বেছি ভাল লাগেই। মে মানুহ চোচৰাই দিব পাৰি ন? ভাল লাগে। মই মানে মানুহক পেলাই বৰ ভাল পাওঁ।
অহ।
এনে নাচি ভাল পোৱা।
উম পাওঁ।
নাচা নাচ বাস কৰা? উ ৰা্স সাখন নাছা? ভাওনাা চাওনাত
অ নাচো কেতিয়াবা
অ দিয়া মাতিবা আকৌ চাবলৈ তুমি নামাতে আৰু মোক।
অ মাতিম এইবাৰ
ভাওনত হ'বই চাগে ন?
নাই আমাৰ ইয়াত হৈছে। আজি লাষ্ট
অঁ
অহা বছৰ মাতিম দিয়া।
অহা বছৰলৈ, অহা বছৰলৈ মই এতিয়া ক'ত থাকো হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত তেতিয়া তুমি কি জানিবা।
তাকেই।
সেইটোৱে। তাৰপিছত হেৰি, গান গাই ভাল পোৱা?
নাই, গান নোগাওঁ মই।
আয়', গান কিয় নোগোৱা? মাতটো ধুনীয়াাই দেখোন। এই মাতটো দেখোন ধুনীয়াই দেখো পল গান গাব লাগে।
তাকে, টো
উম। মই গান গাই ভাল পাওঁ।
আহ।
চিঞৰি চিঞৰি, এনেই। বাথৰুম চিংগাৰ। অ। সেইটোৱে। উম, তাৰপিছত হেৰি যায় কি বুলি কয়, দেউতাহঁত আছে?
আছে আৰু। কি কৰিব আ
উম। আজি শনিবাৰ ন। অ এ
উম বিহু কোনটো ভাল পোৱা তুমি?
উম বিহুটো, একেবাৰে ভাল লাগে মাঘৰ বিহু। এ মাঘৰহে আহি এতিয়া। চ'ৰি, ৰঙালী বিহু। এপ্ৰিলত যোনটো হয়।
আহ আহ।
সেইটো বিহু বেছি ভাল হয়। মানে সেইটো বিহুত আৰু তোমাৰ এনজয়মেন্ট, খোৱা চব পৰে ন।
অ।
সেইটো কাৰণে। সেইটো কাৰণে। নাচ বাগ চব কৰে, বহুত ভাল লাগে।
অ, পিঠা বনাব জানা নে নাজানা আকৌ।
বনাওঁ, চব বনাওঁ, বিহু কা, কি বুলি কয়, কাম চাম, বিহু পিঠা চিঠা, বনাওঁ। চব পাৰোঁ। তুমি কৰা নে নকৰা?
ময়ো কৰোঁ।
হম। কৰিব লাগে কৰিব লাগে। ছোৱালী, ছোৱালী হৈ জন্ম ললা কাম কৰিবই লাগিব। তুমি এনেই বহি তোমাক কোনেও নোখোৱাই।
তাকেইটো, কোনেনো খুৱাব।
আমি কৰিবই লাগিব যিমান চাকৰি হওক যিমান যি নহওঁক। ল'ৰা মানুহে যেনিবা ঘৰ কাপ ঘৰৰ কাম নালাগে সেহতে কাপোৰযোৰ নুধুলেও একো নকয়। আমাৰ যদি এনে গা বেয়া যদি ইনে কিবা এটা থৈ আহোঁগৈ ওঁ, চল চলাই আহি যাব কোনে ধুব বুলি।
অঁ।
তেনেকুৱা, উম্। সেইটোয়ে। বাকী, হ'ব
অঁ, ৰাখিছোঁ।
অঁ, হ'ব দিয়া।